হেল্ল' হা-নমস্কাৰ।
ভালে আছা না? আছো, কত আছা এতিয়া?
এ', ঘৰতেই।
তোৱে কি পাৰ্পাছত আলোচনা কৰিব আজি, আজি আলোচনাটা কি?
আলোচনা, খাদ্যৰ বিষয়ে আলোচনা কৰো।
খাদ্য বিষয় কৰিব ন, ভ্ৰমণ সম্পৰ্কে?
ভ্ৰমণ সংখ্যক সম্পৰ্কে কৰিলে ভাল হয়।
হা, আজিকালি গৰমৰ বন্ধ দিছে, তাৰমানে অত্যাধিক গৰম, বাহিৰত ফুৰাটো ভাল।
ভাল হয়, ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা ঠাইত যাব লাগে, ঠাণ্ডাত।
হা, ফুৰিলে ফুৰিলে ভাল অভিজ্ঞতা হয়, মানুহখিনি টো জানা যায়, ত আপুনি এইবছৰত ক'ৰবাত ফুৰিবলৈ গৈছিল নেকি?
এতিয়ালৈকে যোৱা নাই, মানে ট্ৰাই কৰি আছো যাবলৈ।
তাৰ মানে ফেমিলি লৈ যাব না, নিজে বন্ধু-বান্ধৱ লৈ ফুৰিব?
নাই, এনেই বন্ধু-বান্ধৱ লৈ যাম ভাবিছো।
ক'ত ভাবিছে, ক'ত যাব বুলি ভাবি আছে?
অঁ, কলকাতাৰ ফালে যাম নেকি? কলকাতা, শিলিগুৰি, ছিকিমৰ ফালে। ছিকিমৰ
হয়, ছিকিমৰ ফালে যাব পাৰে, কিন্তু ব ৰ্তমান ছিকিমৰ পৰিস্থিতিটো ৰাস্তাৰ পৰিস্থিতিটো ভাল নহয়।
হয়, ভূমিস্খলন হৈ থাকে যে।
হয়, ভূমিস্খলন হৈ থাকে।
হিলছ এৰিয়াত নাযাওঁ। এনেই মানে কলকাতাৰ ফালে সাগৰৰ পাৰ
দীঘি-দীঘা যাব পাৰে, এতিয়া কলকাতাৰ ফালে গৈ কলকাতাত চাবলগীয়া বহুত বস্তু আছে, বেক্টৰিয়া পাৰ্কত যাব পাৰে, বৰ্তমান গৰমৰ সময়ত গাছৰ তলত নাইবা অসমতো আছে আপোনাৰ হাফলং যাব পাৰে, কাৰ্বি-আংলং যাব পাৰে।
কাৰ্বি-আংলৰ ফালে অলপ হিলছ এৰিয়া, তাতে ভয় লাগে অলপ।
ভয় লাগিলেও, এতিয়া বৰ্তমান গৰমৰ কাৰণে ভাল।
ভাল হয়, এনে ৰাষ্ট্ৰীয় উদ্যান বিলাকো ঘূৰিব পাৰি, ফুৰিব পাৰি।
হয় অসমত তেনেকুৱা ক'ত, এতিয়া বৰ্তমান চিচুৱেশচনটো ক'ত ভালে আছে।
এতিয়া, আহাৰ গৰমত মানে কাজিৰঙাতো ভাল নহয়, মানাহটোও ভাল আছে এতিয়া।
মানাহটো বৰ্তমান আপোনাৰ টুৰিষ্টৰ কাৰণে বন্ধ কৰি দিছে।
অ তেনেহ'লেতো যোৱা নহ
এইটো বন্ধ আছে বৰ্তমান এতিয়া আপনি পবিতৰা যাব পাৰে নাইবা ওচৰত ওচ ওচৰত আমাৰ মেঘালয়া আছে গাৰু হিলছত যাব পাৰে
হয় মেঘালয় যাব পৰা যায়
হয় এনেকুৱা পৰিকল্পনা কৰক বন্ধু বান্ধৱলৈ ফুৰিবলৈ ভাল হ'ব
হয় হয় উম
আপোনাৰ কি অসমত তো বৰ্তমান ওচৰতো নেচ্-না ৰায়মনা ৰায়মনা নে ন পাৰ্কো আছে তাতো ব হা তাত-ত
যাম বুলি ভাবিছোঁ মানে ৰায়মন তাত ৱাটাৰ পাৰ্ক আছে
হয় ৱাটাৰ ফ'ল দুটা হ'ল এতিয়া নতুন আৰু এটা অপেনিং কৰিলে কিছুদিন আগত
অ সেইটোত নাজানো কিন্তু
আমাৰ চোমনাথ চা চ চম হয় চোমনা চোমনাথ চোমনাথ নদাৰি তাতে কৰিছে বুলি দেখা পালো আমি ফেচবুকত
সেইটো মানে এনেই সৰু সুৰা মানে চুইমিং পুল সেইটো এনেকুৱা ৱাটাৰ নহয় চুইমিং পুল তাতো যাব পাৰি ভাল আছে তাৰ পিছত আমাৰ ইয়াত এ বালিমাৰীত আছে বালিমাৰীতটো ভাল প্ৰগ্ৰাম হৈ আছে দিনতে পুৰা প্ৰগ্ৰাম এ আমাৰ ইয়াতে বালিমাৰী যে আছে
হয় হয়
বালিমাৰিত মানে ভাল প্ৰগ্ৰাম হৈ থাকে মানে ছিংগাৰ লৈ আনে দিনত মানে নদীৰ ওপৰত মানে ষ্টেজ বনাই তাতে মানে বহুত ভাল মানে ছিংগাৰ আনি থাকে গান চান চলে আৰু বৰ্ড আনিছে
হয় হয়
বোৰ্ড বিলাক মানে চলোৱা যায় তাতে বহুত ভাল আয়োজন কৰিছে তাতে
অ বাহিৰত বাহিৰতো ফুৰিব লাগে ফুৰিলে কি হয় মনটো ভাল হয় আৰ আৰু বাহিৰৰ পৰিৱেশটো চালে আমাৰ কি হয় কিছু জ্ঞানো আমাৰ অৰ্জন কৰা হয় কিছু মানুহক পৰিবেশটো পালে কি হয় কোনে কেনেকৈ চলে কেনেকৈ আমি চলিব লাগে কেনেকে কিবা বহুত বস্তু আছে সেইখিনি আমি আহৰণ কৰিলে আমাৰ জ্ঞানৰো অলপ ই হয় বাহিৰত ফুৰিলে আমাৰ মনটোও ভাল হয়
হয় হয়
ত সেইখিনি আমি সেইকাৰণে বাহিৰতো ফুৰিব লাগে গ্ৰুপ এটা বনাব লাগে টিম এটা বনাই এক দুই দিনৰ কাৰণে বাহিৰতো যাব লাগে
হয় হয় ইচ এ আমি তাতে কলকাতা মানে কি চিলিগুৰিত এনে যাব বিচাৰিছো মানে চেৱা কৰ্ড যে আছে
চেবক ৰোড হয় চেবক ৰোডটো শিলগুৰিত যাব নালাগে তাৰ বহুত আগতেই পোৱা যায় চেৱক ৰোডৰ পৰা আপোনাৰ ছিকিম আৰু দাৰ্জিলিং দুটা পাৰ্ট হৈ গৈছে চেৱক ৰড টো আছে সেইটো পোৱাৰ আগতে আপোনাৰ যিটো লেফ্ট চাইডত ৰাইট চাইডত গুচি গ'ল ছিকিম
হয় হয়
নাই সেইটো ডাইৰেক্ট শিলিগুৰি ফালে গুছি যাব
হয় তাৰ মানে শেপৰ ৰডত ফালে মানে আমাৰ আমাৰ ইয়াৰ এটা বন্ধু পালে তাতে থাকি চাব ৰোডত মানে কিবা বিজনেছৰ আলোচনা কৰিব তো তাৰ কাৰণে
কি বি কি বা কি বা বিজনেচ
কিবা কিবি আলোচনা কৰা নাই খালি কৈছিলে তুমি আহা আহাৰ পিছত নো কথা নাপাতো আহ তাৰ পিছত যোৱাৰ পিছত আমি আলোচনা কৰিম
হয় তই পাৰিবাৰিক তাৰ মানে চলিবলৈ হলেতো বিজনেচ দৰকাৰ আছে ব্যয়ৱসায় বাণিজ্য কৰাৰো প্ৰয়োজন আছে
হয় হয়
তাত লগতো আপুনি ফুৰিবলৈ যাব যাই চাইখিনি ভালকৈ চাই আহিব কেনেকে কি আছে ছেৱক ৰোডত এটা ব্ৰিজ আছে আপুনি চাব
হয়
চেৱক ৰোডত যোৱাৰ আগতে এটা ব্ৰিজ পাব এনেকুৱা ধুনীয়া ব্ৰিজ তাতে আহ আমাৰ পাহাৰৰ একদম তলেদি ৰাস্তা টো গৈছে না তাতো চাব বান্দৰ বিলাক এনেকুৱা হা হয় বান্দৰ বহুত বান্দৰ পোৱা যায় কিবা খা হা হা টাইগাৰ ব্ৰিজ বুলি কয় সেইটো পোৱাৰ আগত ত আপুনি বহুত বান্দৰ বিলাক পাব সেইবিলাক খাবলৈ দিব দৌৰি আহিব চব বান্দৰ আৰু ৰাস্তাৰ চাইডত গাড়ী ৰখাৰ ঠাই আছে বঢ়িয়া ৰখাই দি অলপ ফুৰিব ভাল লাগিব এতিয়া বৰ্তমান পানী বেছি হৈ আছে তাতে পানী চৰ ছাউণ্ডটো পাব ঝৰ্ণাছাউণ্ডটো পাব তাতে বহুত বঢ়িয়া লাগে
হয় হয় হয় গৈছিলো এবাৰ এবাৰ ছিকিমত গৈছিলো তাৰ পিছত তাতে বহুত ঠাইত মানে ৰখি আছিল
হা হা আৰু অসমতো আমি কাজিৰঙা ফালে যাব পাৰে কাজিৰঙাত বৰ্তমানতো কাজিৰঙা পানী হৈ আছে কিন্তু অত্যাধিক গৰম হয় অত্যাধিক গৰম আমাৰ অসমতে চাবলগীয়া বহুত বস্তু আছে আহ শিৱসাগৰত যাব পাৰে শিৱসাগৰ আপোনাৰ এই আমাৰ সেই মোগল সম্ৰাটৰ বা আহোম ৰজা হাতৰ সিহতৰ বহুত তাৰমানে উত্তৰতো কি কি কয় সৌন্দৰ্য্যতো বহুত বস্তু আছে কাৰেংঘৰ তাৰপিছত আৰু কিবা কিবি আছে তাতে দেখাৰ ৰজাৰ বহুত পুৰণা বস্তু খিনি আছে তাত
হয় তাৰপিছত আমাৰ ইয়াত নতুনকৈ যে এয়াৰপৰ্টটো হল এয়াৰপৰ্টটো বহুত ধুনীয়া দেখাত
কোনটো আমাৰ ৰুচীটো
নহয় ৰূপচি নহয় এই গুৱাহাটীত যে নতুনকৈ হ'ল বৰঝাৰ বিমান বন্দৰ ওচৰতে তাতেই যে হ'ল বহুত ধুনীয়া বহুত ঠাইৰ পৰা মানুহ আহে যে সেইটো চাবলে
হয় সেইটো যাব পাৰে
হয় আৰু গোৱালপাৰাও যাব পাৰি গোৱালপাৰা আপোনাৰ আহ শ্ৰীসূৰ্য পাহাৰ তাতে
সূৰ্য পাহাৰত আমাৰ দেখিবলগীয়া দেখি দেখিবলগিয়া সিমান কিছু নাই সূৰ্য পাহাৰত যিমান যাব আপুনি এ মঠ মন্দিৰ বিলাক পাব তাতো দুনীয়া আমাৰ পাহাৰ এৰিয়া। হয় মেক্সিমাম মঠ মন্দিৰেৰে ভৰি ভৰি ভৰি আছে।
হয়। যোৱা যায় তাতো যোৱা যায়।
আমি মই গৈছিলো সু সূৰ্য পাহাৰ
অ সূৰ্য এবাৰ গৈছিলো বহুত দিন আগত গৈছিলো।
কত সেইখিনিও তাৰ মানে অসমৰ বহুত সৌন্দৰ্য দেখিব লগীয়া আমাৰ বহুত খিনি আছে। আমি চাবলগীয়া বহুত বস্তু আছে।
হাজো যাব পাৰি হাজো এতিয়া বহুত ভাল হৈ আছে।
হয় এটা টিম বনাওক বন্ধু বান্ধৱসকলক লৈ এটা গ্ৰুপ বনাওক, ক'ত গলে ভাল হ'ব আৰু দিনত যদি কয় যে আমি যাম আমাৰ হওক কোকৰাঝাৰতে আমাৰ সৰলপাৰা আছে।
হয় হয় হয় সৰলপাৰা ত বৰ্তমান ভাল নহয় চত সৰলপাৰাত তাতে কি হৈছে পানীবোৰ বৰ শুকাই গৈছে একেবাৰে, কিয় বা? বৰ্তমান একেবাৰে শুকাই গৈছে পানী, পানী নাই।
বৰষূণ সময়তো বনাৰ সময়তো পানী নাই।
নাই কিবা হৈছে পানীবোৰ মানে চুইচ গেট দি বেলেগ ঠাইত দিছে যে খেতি পথাৰত মানে এতিয়া ধান ৰুই আছে না, সেই মানে কেনেল দি সেই ঠাইত লৈ গৈছে পানী একেবাৰে শুক নাপ মানে শিল বালি ওলাই ওলাই আছে।
আৰু মানুহৰ বেছি গেডাৰিং হৈছে ভগৱানে সেইবিলাক ভগৱান বা আল্লাহ সেইবিলাক সহ্য নহকৰে বিহাগ অ অ মানে অনৈতিক কাৰ্যকলাপ বিলাক চলি থাকে তাতে।
হয় হয় এতিয়া আমাৰ ফালে মানুহ আহি আছে। ৰায়মনা তাৰপিছত আপোনাৰ বালিমাৰী ইফালে বেছি বেছি আহি আছে। এই ধুবুৰীৰ পৰা আহি আছে, গোৱালপাৰাৰ পৰা বঙাইগাঁৱৰ পৰা ইয়াতে আহে দেখোন।
হা ৰায়মনাটো অৱশ্য এ ৰিচ ৱাটাৰ পাৰ্ক কাৰণে বহুত ত মানে এটা ভাল বুলি সকলোৱে ভাবে, অহাৰ পিছত একো নাই। আমি লো লোকেল হিচাপে আমি জানে। নাই কিন্তু দূৰৰ মানুহখিনি গম পায় যায় বহুত কিছু আছে।
বহুত কিছু আছে নেশ্যনেল
উম হয় হয় হয়।
একো নাই তাতে খালি এটাই বস্তু যে কিবা সোণালী বান্দৰ যে আছে সেইটোৰ কাৰণে বিখ্যাত ন? শুনা পালো। অঁ ৰায়মনাটো বাকীটো একো দেখা নাপাওঁ আৰু। মাজে মাজে বাঘ ওলাই তাৰ ভাগ্য দেখাতে এইটো ভাগ্য কোনে দেখিব পাৰে।
ঠিক আছে আপোনাৰ লগত আপ আপোনাৰ লগত কথা পাতি ভাল লাগিল, পৰৱৰ্তীত আৰু আৰু আলোচনা কৰিম।
হয় হয় হয়।
আ আপুনি কওক। হ'ব তাৰপিছত কি হয় দেখা দেখা যাব আৰু আলোচ না বহুত কৰিব লগা আছিল কিন্তু সময় নোহোৱাৰ কাৰণে কৰিব নোৱাৰিলো। ঠিক আছে।
হয় হয় হয় অহ ঠিক আছে অহ। হয়